এনে মইয়ে, মই শুৱালকুছিত যাব ওলাইছিলো। শুৱালকুছিত যাব ওলাইছিলো, শুৱালকুছিত যাব ওলাইছিলো।
অ কিবা কাম অ কোন আছে আপোনাৰ
অহ। অ কাম আছিলে, মানে সেই দেউতাকে অপাৰ আসামণত গৈছিলে বিয়া এখনৰ কাপোৰ দিবলে। মানে কালাৰ পচন্দ হোৱা নাই। কালাৰ পচন্দ নহলে এতিয়া মই শুৱালকুছি দোকানত যাব উলাইছিলো
আপুনি তাত ৰিটাৰ্ণ কৰি দিব কাপোৰযোৰ
নাই নাই নাই নতুন লাগে নতুন আনিব যাওঁ। অ নতুন লাগে নতুন আনিব যাম। কালাৰ বেলেগ লাগে তাৰমানে। যিখিনি, কালাৰ লৈ গৈছে সেইখিনি নহয়।
এতিয়া পিছে আপুনি ক'ত ক'ত ক'ত থকা বুলি ক'লে?
মই এতিয়া ঘৰতে আছো বৰ্তমান, যাম আৰু যাব ওলাইছো।
উম মই কলৈ যাব, আপাৰ আসামলৈ
নাই নাই মই অ, শুৱালকুছিত যাম, শুৱালকুছিৰ পৰা কাপোৰ খিনি আনি দিম। মই শালৰ কাৰণ পাটৰ কাপোৰ কাৰণে শুৱালকুছি বিখ্যাতটো। তাৰ পৰা আনি দিম। এতিয়া তাৰ, আপাৰ আছামৰ পৰা তাৰ ভিনদেউ আহি আছে। ভিন্দয়ে লৈ যাব আহি। মানে হালধীয়া, বেঙুনীয়া আৰু নীলা কালাৰ তিনিটা কালাৰৰ দুটা লাগে। কোনটো কোনটো লাগে সেই তিনিটা কালাৰ আনি দিওঁ। এতিয়া দেউতাক নাই ন, দেউতাক নোহোৱাৰ কাৰণে মই যাব লগা হৈছে।
অঁ অ দেৰি হ'ব, আহোঁতে তেওঁৰ কেইজনী?
অ দেৰি হব এসপ্তাহ লাগিব। উম। যাওঁতে একদিন লাগে ন, ৰাতি আঠটা বজাত গলে, ৰাতিপুৱা এঘাৰটা বাৰটামান বজাতহে পাইগৈ। ট্ৰেন লেট
কেতিয়া গৈছে?
যোৱাকালি গৈছে।
অঁ, এনে কেতিয়া মানে আহিব?
এতিয়া মানে মানে দুই তিনিদিন থাকিব।
আপুনি তেতিয়ালৈকে অকলে থাকিবনে, আপোনাৰ?
নাই মোৰ মোৰ ল'ৰা এটা আৰু ছোৱালী এজনী আছে। ত তাহঁতৰ লগতে থাকিম। আৰু শাহু মাহত আছে নে খবৰ লৈ থাকে ওচৰতে লাগা লাগি ঘৰ তেওঁলোকে খবৰ কৰি থাকে হহু দেউতা আছে জায়জ আছে দেউতাক আছে মই যাব ওলাইছি সেই ফোনটো কৰাৰ কাৰণে মই আৰু ৰখি গলো আৰু মানে আৰ্জে মানে উম ডষ্টাৰ নাইহোৱা মই মানে উম ফোন একবাৰ কৰিম বুলি ভাবিছিলো কিন্তু সময়ৰ কাৰণে মই কৰিব কৰিব নাপালো
অঁ
সেইকাৰণে তুমি কৰিলা
অঁ ময়ো মানে হেৰি কিবা এটা কৰিয়ে আছোঁ এতিয়াও
অঃ কি কৰি আছা
এই খোব তাৰে ভণ্টি আৰু মই এনেকৈ কৰি আছোঁ
অ অ অ অ শাল আছে ন মানে
আমাৰ নহয় মানে আমাৰ আছে এনেই হেৰি আখেপতো আমাৰ হয়
অ কিমান দিয়ে
খেব এনেই গামোচা তিনিশ দিয়ে আৰু যদি পাতল বাতি হয় তেতিয়া পাঁচশ
আহ এটা কেইটা হয় দিনত
দিনত গামোচাটো তিনিটামানে হয় কিন্তু পাটৰ বাতিৰ এটাইে হয়
ইনকাম ভালেই দেখোন
ইনকাম ভাল মানে ৰেগুলাৰ নাপায় ন কাম
আহ তথাপিও ডেইলি এটা থাকে ন
ডেইলি মানে কেতিয়াবা নাথাকেও মানে মানে আগতে আছিল এতিয়া মানে গাঁৱত বহুত ততেনে এইবিলাক কৰা কৰিছেনে ত চবকে দিয়ে আমাকো কেতিয়াবা দিয়ে সেনেকুৱা বাকী বেলেগে নকৰিলে আমাক দিয়া আৰু কৰিব তেতিয়াহে আমি পাওঁ আগতে কিন্তু আমাৰ ৰেগুলাৰ আছিলে দুই তিনিটা এতিয়া কমি গৈছে
আজিকালি মানে গোটেইবিলাকে শিকি ললে সেইকাৰণে মানে অলপমান কামতটো কম পোৱা হৈছে
মানে আজিকালি চবেই ঘৰত কাম কৰে এনে কোনে এনে বহি নাথাকে চবেই কাম কৰে চবকে কাম লাগে বা কিছুমানৰ এনেকুৱা কাম নোহাগিলাক থকা কোম্পানীত হ'লেও গৈছে কিছুমানে কোম্পানীত নগ'লে ঘৰত ত বহি কাম কৰিছে তেনেকুৱা আৰু
উম আমাৰ এতিয়া মই শাল খ বেলেগ ভগণি আছে বোৱনি শাল সান চলাই থাকিব মই যাওঁ য খিনি আনি দিওঁ আকৌ ভিনন্দাকে আহি পাব নাই না মই অকলে অকলে অকলে যাম পুৱা শুৱালকুছিয়ে অকলে যব ব অ ইয়াতে গাড়ী আছে আজিকালি সুবিধা বহুত নে সৰু সৰু গাড়ী বহুত হৈছে সেইবিলাকত এখন গাঁৱৰ পৰাই লৈ যাব পাৰি তাৰ লগতে তেওঁলোকে খাল ব থাকিব যিখিনি আমাৰ ভনী আছে তাতে শালত বহি থাকিব মই যাই আহিম আৰু ছোৱালীজনী ঘৰত থাকিব ল'ৰাজনতো নাথাকে দিয়াচোন ঘৰত ঘূৰি থাকে ত যাই তত যাই
অ সেইটোতো হয়য়ে ল'ৰা মানুহ আৰু ঘুৰিবয়ে ছোৱালী মানুহ কিন্তু ঘৰতে থাকে।
ঘৰতে থাকে উম উম বাক
আমাৰো খুৰাহঁতৰ দাদা এজন আছে। বাকী ভালে আছে আমি। আমাৰো বোলো খুৰা হতৰ দাদা এজন আছে। তেওঁ মানে ঘৰত নাথাকায়ে আৰু এনি টাইম ঘূৰিয়ে থাকে। আমাৰ ঘৰত বাৰু ল'ৰা নাই দেচোন।
কামত নাযায়?
কামত মানে এনেই কাম এটা মানে কোম্পানীৰ কাম এটা কৰে। কৰিলে মানে কেতিয়াবা কেতিয়াবা যায় কেতিয়াব নাযায় পইচা লগা হলে যাই। যদি আৰু পইচা নালাগে তেতিয়া ইচ্ছাও নকৰে য যাব কাম কৰিব ইচ্ছা নকৰে তেনেকুৱা। তাৰমানে নিজৰ ইচ্ছা মানে। ইচ্ছা কৰিলে যাব ইচ্ছা নগ'লে নাযায় আৰু তেনেকুৱা ধৰণৰ।
অঁ। অ আজি এতিয়া ইচ্ছা কৰিছে, কাম কৰিছে, ইচ্ছা যোৱানে কাম কৰা নাই, নপিছত কি হ' অ বিয়া বাৰীটো কৰা হৈছে নে নাই কৰা?
নাই নহয় মোৰ চাই এবছৰ দুবছৰমানৰ ডাঙৰ হ'ব।
অ তথাপিতো কালে বিলাক সংসাৰ কৰিলে কি কৰিব? চাকৰি তাকৰিতো আজিকালি নাপায়েই।
অ চাকৰি পায়তো আজিকালি মামাই আজিকালি দেখোন ফ'ৰ গ্ৰেড থ্ৰী গ্ৰেড দিয়া কৰিছে। চে।
ফৰ গ্ৰেড, থ্ৰী গ্ৰেড দিলেও এইবিলাক কৰিব লাগিব নহয় অনলাইন কৰিব লাগিব। কৰিব লাগে, ট্ৰেইনিঙত পাছ কৰিব লাগিব, তেতিয়াহে পাব।
অ। অ সেইটোতো হয়েই অনলাইন কিবাহঁত কৰি থৈছে এতিয়া কিহত কিহঁত কৰিছে ভালদৰে নাজানো। কিন্তু পায় ন নাপায় তেনেকুৱা?
উম উম।
পঢ়াত মানে অলপমান কেঁচা না, সেইকাৰণে অলপমান মানে ভয়। পায় না নাপায়?
অ অ অন্ধৰা জানাই নেকি?
অ ল'ৰা দুজন, এজন মানে সৰু এজন মোক মোৰ চাই অলপমান ডাঙৰ হয়।
উম, মাক -দেউতাকে কি কৰে?
অ, তেওঁৰ দেউতাকে মানে হেৰি জি এম চিত কাম কৰে।
অ আৰু উম মাকে কি
আৰু মা কাৰণে ঘৰত থাল আছে, তেনেকৈ ভাত আঞ্জাও বনাই খালো বহে মানে আইতাহঁতৰ লগত থা এই আইতাকেও কৰি দিয়ে মাকে বেছিভাগ শালতে বহে। আই
উম অ। আৰু আমাৰ ইয়াতে এই শালৰে ইনকাম বেছি। কিন্তু ইয়াতকৈ আমাৰ শুৱালকুছি বিখ্যাত আৰু। শুৱালকুছি পাট কা কাৰণে বিখ্যাত জানেই।
টো শুনিছোঁ।
উম। এতিয়া মানে আৰু এখন অফাৰত পাই আছো ৰবা, ষ্টেট বেংকৰ সন্মুখৰে মানে তাতে আছে এডভাৰটাইজত পাইছো, সেইখনত গ যামগৈ। কিবা হৰিয়া নে কিবা নামটো আছিলে? সন্মুখতে বিচাৰি পাম আৰু নামটো ভুল হলেও। সেইখন দোকানত যাম।
আজিকালি দেখোন মোবাইলত লোকেশ্যন দিয়াই থাকে। তাৰ পৰাও যাব পাৰিব
নাই লোকেছ নালাগে মই ষ্টেট বেংকত যা যাবই পৰা নাই, চিনি পাওঁ। গোটেইখিনি শুৱালকুছিৰপৰা এই জাগা মই চিনিয়েই পাওঁ। ভালে আৰু তাত ন ষ্টেট বেংকৰ ওচৰতে নামিলোঁ নামি দোকান খনৰ চান ব খন চালে গম পাই যাম কোনখন দোকান
হয় আজিকালি বাৰু আজিকালি চব পঢ়া শুনা আগতেহে মানে কিছুমান মানুহে পঢ়া শুনা কৰা নাছিল। বিচাৰি ন দোকানত কি নাম আছে সেইটো পঢ়িব নাজানে তেনেকোৱা আছিল আজিকালি আৰু চবে জানে নে দোকানত তেনেকোৱা নাম থাকে পাৰিলে ম নামগতে চবে দোকানখনৰ নাম সুধি লৈয়ে যায় আজিকালি জানি লৈ।
উম উম অ সেইকাৰণেতো আৰু অ দেউতাকেও ফোন মাৰি আছে ৰবা অকনমান। দেৰিকে ফোন ৰিচিভ কৰিম কথা পখিনি শেষ নোহোৱা লৈকেটো ৰিচিভ কৰিবও নাপাওঁ। মানে মই গলোনা নগলো তাকে সুধিব চাগে।
অ তেনেকোৱা একো কথা নাই ফোন ৰিচিভ। কৰিব পাৰে আপুনি এতিয়া পিছে আপুনি কি কৰি আছে।
এতিয়া মই বৰ্তমান ঘৰতে আছো মানে ফোনটো অহাৰ কাৰণে ৰখি গ'ল। বুলি ক'লচোন সেইকাৰণে মানে।
অ সেইকাৰণে তাৰমানে মই আৰু এতিয়া অহ এই। দেউতাকে জনাই উঠি যাব ওলাইছো বুলি কওঁ। দেউতাকে ভাবি আছো।
আপুনি বাৰু যদি। বেছি বিজি হৈ আছে তেতিয়াহ'লে আপুনি ফোনটো ধৰি লওক কিবা ইম্পৰ্টেণ্ট কিবা দৰকাৰ। বাৰীৰ কথা থাকিবও পাৰে।
ন নাই নাই হব। নাই মইতো কৰিম দিয় বাইন। আকৌ নকৌ তোৰ আমাৰ। উম। হ'ব দিয়ক বাৰু অ অকনমান দেৰিকে।
ঠিক আছে আপুনি নহ'লে ফোনটো কৰি লওক একো একো কথা নাই। ঠিক আছে হ'ব দিয়া।